হেলেও
কি কৰিছা
এ আহিছ আছো ৰবা এনে এতিয়া ডিউটিৰ পৰা আহিলো এতিয়া এনেই আছো ৰবা অ ফ্ৰে চ হলো গাচা ধুলো এতিয়া বহি আছো এনে কি কৰি আছা
এনেই গ বহুত গৰম পৰিছে অ
হয় নেকি অ আজি ন আজি বহুত গৰম বতৰটো অলপ ৰ'দ দিয়ে অলপ সেই হয় তাকেইটো ব কি চাহ তাহ খালা নাই।
চাহ তো খোৱা নাই ভাত খাইছিলো হে
হয় নেকি?
উম
উ বাকী আছা ভালে
উম ভালে আছো তুমি
মও আছো দিয়া ভাল বেয়াৰ মাজত আৰু
অ অ
এদিন সেই কি বুলি কয় তোমাৰ মায়ে মাত তিচিল অ তোমালোকৰ তাত যাব লাগিছিল নহয়।
উম উ যাব লাগিছিল বাৰু
অ চাই লোৱা তুমি কেতিয়া টাইম পোৱা তেতিয়া যাম দিয়া ন
উম তাকে আমাৰ ফালে গ'লে তোমাক এইবাৰ ভালকে ফুৰাব লাগে
অ গাঁৱৰ ফালে বহুত বছৰ হ'ল দিয়া যোৱাই নাই
উম তুমিতো তেজপুৰৰ পৰা ইফালে চাগে যোৱাই নাই
নাই নাই তেজপুৰৰ পৰা সিফালে যোৱা নাই মই তেজ পুৰলৈকে গৈছো ঠেলামাৰা ঠেলামাৰাৰ পৰা অলপ গৈছো বাৰু তেজপুৰ গৈছো টো পাৰ্ক চাৰ্ক যে আছে অগ্নিগড় পাৰ্ক কল পাৰ্ক সেইবিলাকত গৈছো
উম
গৈছা নে তুমি
নাই যোৱা নাই যোৱা মই তেজপুৰ
উম তেছপুৰ যাম
অ তেজপুৰ পাৰ হৈ মেলি গুৱাহাটী তিলে গৈছো আকৌ তেজপুৰ পাৰ হৈ মেলিয়ে চব জেগা গৈছো বিশ বিশ্বনাথ চাৰিআলি পৰা ধৰি অকল তেজপুৰলেই যোৱা নাই
অ যাব লাগে এইবিলাক পাৰ্ক টো ইমান ডাঙৰ আছে বহুত ভাল লাগে গে আৰু
মোৰ তেজপুৰখন চাব বহুত মন আছে তেজপুৰৰ মানে তেজপুৰ ইউনিভাৰ্চিটিখনো বৰ ধুনীয়া ন
উম ইউনিভাৰ্চিটিত যোৱা নাই বাৰু কিন্তু এই পাৰ্কত গৈছো আৰু আ অগ্নিগড় পাৰ্ক আৰু কল পাৰ্কতে গৈছো এই দুখন পাৰ্কতে গৈছো বহুত ভাল লাগে।
উ তেজপুৰ ইউনিভাৰ্চিটিৰ মানে হেৰিতটো, কৌশিক নন্দনৰ মানে নিৰিবিল খন পঢ়া মানুহেহে বুজি পাব, যোনে সেইটো টুৰিষ্ট প্লেচ নহয়।
আহ অ।
উম।
উ যাবা এদিন সময় উলিয়াই যাবা সিফালে ফুৰি আহিবা। অ, নাই নাই যোৱা নাই যাব মন আছে ৰবা। শিৱত, আহ আহ, তাকেইতো যাব লাগিব ৰবা।
শুনিছা চাগে মই নাই যোৱা, মইটো শুনি মানে আমি সৰু পৰা শুনি আছো। দিয়াচোন, কিন্তু মানে মই আহ সেইফালে মই। অ লখিমপুৰ গৈছো, লখিমপুৰ নাৰায়ণপুৰ আৰু। একে ডাইৰেক্ সেইবিলাক পাৰ হৈ মেলি।
তোমালোকৰ সিফালে যায় নেকি শিৱসাগৰ।
অ অ শিৱসাগৰ আমাৰ ঘৰ পাৰ হৈয়ে যায়।
অ অ অ। পিছে বেছি দূৰ নহয় পিছে ন উম।
কিন্তু মানে কি হয় আমাৰ তেনেকে যোৱা নহয় ন গাঁৱৰ মানুহ বিলাক। কৰাকল হেৰি নাথাকে যে।
উম উম যাব লাগে, আমিতো ইয়াতে ঘৰ। ঘৰৰ পৰা এইয়া ৰাস্তা সেয়ে আৰু ন। সেয়ে হৈ থাকিলো আৰু ম যাব লাগে কিন্তু মানে জাগা ফুৰিব লাগে অলপ। চলপ।
গুৱাহাটীত পঢ়াৰ কাৰণে যেনিবা গুৱাহাটীত।
অ সেইয়ে আৰু, মই গুৱাহাটীতটো আধা আধি ঠাই চোৱাই। নাই মই আমাৰ বাহত আহোতেই যেতিয়া মই কামাখ্যা মন্দিৰত তেতিয়া গৈছিলো যে ভিতৰত। তেতিয়াই যোৱা।
মইতো আজিলৈকে কামাখ্যা মন্দিৰ গেটখনো দেখিয়ে পোৱা নাই।
দুবাৰ মেইন মন্দিৰলৈ গৈছোঁ।
উম, মোৰ মানে ইমান লাইন পাতি পাতি যাবলে নোৱাৰা নে।
নাই-নাই বহিব দিয়ে নহয়, লাইনত থিয় হৈ থাকি থাকিব নালাগেতো তুমি, বহা ঠাই আছে তাতে অ'। বহি-বহি যাব পাৰি প্ৰথম গলা যাই পেলাই টকেন কাটিলা, কটাৰ পিছত তাৰ মানে তাতে বহিব দিয়ে থিয় হোৱা লাইন নাই নহয় তাতে।
চব বহিব দিয়ে বহা প্লেচটো মানে ইমান ধুনীয়াাক আছে চাৰিওফালে নেট বনোৱা আছে নেট বনাই কেনে বান্দৰ সোমাই ন? বান্দৰ সোমাই কাৰণে মানে নেট-টেট লগোৱা আছে আৰু।
অ', মই ইানকে গম নাপাও বাৰু মই মোকতো চবে কৈছে যে লাইনত খাৰা থাকে
উম', খাৰা থাকিব নালাগে, বহিব পাৰি।
উম', বহী-বহীয়ে লাইনত লাগিব পাৰে নেকি?
অ', বহা তাৰ মানে য'ত-য'ত গ'লা যেনেক লনত আগবাঢ়ি-আগবাঢ়ি গল ন? মানুহ বিলাক বহি দিলে হেনো কোৱা আৰু, অলপ চলপ জাগাত থিয় হলেও ইমানো থিয় হ'ব নালাগে নহয়।
মই আকৌ ভাবো মোৰ মানে অলপ প্ৰব্লেমো আছে ন, পতক আকৌ বেছি গৰম বিল দিলে মানে হৈৰ্য কৰিব নোৱাৰি।
অ', নাই ফেন চেন দিয়া থাকেতো, ফেন আছে। ফেন থাকে তাতে অ'। ওলাবা নহ'লে এদিন, অ', ৰখা জেগাতো ফেন আছে। অ', ওলাবা। উ', আমটিৰ বহুত দিন পাছত হে যাব লাগিব, এতিয়া তাৰমানে আমঠি ভাঙাৰ লগে-লগে মানুহখিনিয়ে তাত থাকে প্ৰায় মানুহে থাকে তাৰমানানে। থাকিলে তাৰমানানে বহুত ভিৰ ভাই এতিয়া একমাহলৈতো যাবই নোৱাৰা বহুত দূৰৰ পৰা মানুহ আহিলে, এতিয়া থাকেই। তাতে। উম', আমঠি মেলাত গৈ পাইছা নাই?
নাই-নাই-নাই পোৱা।
পোৱা নাই ন ময়ো আজিলৈকে যোৱা নাই অ। কেনেকুৱাাবা লাগে তলৰ--সৃষ্টি নহয় তাৰমা নানে অ, মানুহ ভাল থাকে লগত। তেনেকুৱা আৰু-আৰু বহুত ফেমিলি মেম্বাৰ গেডাৰিং কৰি যাব নোৱাৰি যাতে, গ'লে দুজন যাব ল তুমি সেনেকুৱা যোৱাই ভাল। তাৰ মানৈ ভিৰৰ মাজত যদি হেৰাই গ'লা, নাপ-নাপ নোপোৱা আৰু। তাত নেটৱৰ্কো নাপায়।
তাকে
অ', মোৰ বহুত যাবলৈ ইচ্ছা আছিল কিন্তু এই ঘৰৰ পৰাও এলাও নকৰে।
আমাৰ বুৰ পেহীহঁতে মোক লগ ধৰিছিলে। মোৰ বাৰু ঘৰৰ নাই-নাই মাহত নাযায় নহয় আমাৰ মাহত সংক শঙ্কৰ সংঘৰ নহয় জানো? আমাৰ মাহতে আকৌ উম' পূজা পাতল নকৰে যে।
অ'-অ', তকেটো, তুমি যোৱা ন মন্দিৰত?
অ'-অ', মই যাও, মই নামানো।
চাকি-বন্তি দিয়া নিদিয়া? উম'-উম'-উম', ঠিকে আছে। হেনেকুৱাই হ'ব লাগে পূজা নকৰিলে নিজৰে বেয়া লাগে ন?
নহয় মানে ছোৱালী মানুহৰ এনে হেৰি নাই দিয়াচোন নিজৰ ঘৰ উম'। নিজৰ ঘৰখনত এনে এতিয়া নাই পতা আকৌ বিয়া হৈ গলেতো পাতিব লাগিবই।
লাগিব সেইটোতো হৈয়ে, সময়তটো আৰু একে হৈ নাথাকে নহয়।
সেইকাৰণে মই
উম উম
উম
এদিন ওলাবা নহলে লৈ যাম দিয়া কামাখ্যাত
কি কৈছা
কামাখ্যা মন্দিৰত যাম দিয়া এদিন
অ কামাখ্যা মন্দিৰত যাব লাগিব ৰাহুলকো ক'ব লাগিব
অ ৰাহুল তুমি মই এনেকে যাম দিয়া এ
উম
অ অ মাইনা অলপ ডাঙৰ হোৱা হ'ল তাইতো ইয়াত যাম বুলি কৈ আছে মদনখন গৈছা মদন কামদেৱ মন্দিৰ
নাই যোৱা নাই যোৱা
ভালে আছে
মইছো এই মইতো এই মাজগাওৰ যে অশ্বক্লান্ত মন্দিৰ এই তা তাতো কৈ পোৱা নাই মানে মই তাতে যাব বিচাৰিছিলো কিন্তু মানে দি দিয়া নাই কাৰণ ওপৰলে বহুত চিৰি বগাব লাগে আৰু
নাই নাই আৰু ইফালেও যাব পাৰি নহয় চিৰি বগাব নালাগে ইফালে তুমি ঘাটৰ ফালে গলে চিৰি বগাব লাগে আৰু যদি তুমি ইফালে যোৱা আৰু এটা ৰাস্তা ৰাস্তা আছে ন দুটা ৰাস্তা আছে
অহঁ মই গম নাপাওঁ।
অহঁ সিফালে চিৰি বগাব নালাগে ইমান।
অহঁ।
উম। আৰু চিৰি বগাব লাগিলেও প্লেচটো ঠাণ্ডা নহয় অলপ ৰখি ৰখি গলে হৈ যায় একো নহয়।
অহঁ।
কে
নহয় নহয় সেই চিৰি বগোৱা কাৰণে যোৱা নাচিলো নহয় মানে বান্দৰ বিলাকো ৰৈ আছিলে যে সেইকাৰ সেইকাৰণে মানে যা
অ বান্দৰৰ উৎপাত বহুত বাকী কি কৰি আছা এতিয়া।
এতিয়া এনেই বহি আছোঁ ভাত পানী খোৱা হল তোমাৰ
অহঁ অহঁ নাই খোৱা ৰবা এতিয়া মই দুপৰীয়া তাৰ মানে ডিউটিৰ পৰা আহি কেনে খাইছিলোঁ। তাঁৰপিছত আৰু খোৱা নাইকিয়া এতিয়া চাঁহ বনাম চাহঁ খাম আৰু-
অহঁ অহঁ।
অহঁ আহিলো আহি পাইছোহি অলপ আগতে আহি পাই আৰু গা চা ধুলো এতিয়া অলপ ৰেষ্ট লম ৰেষ্ট লৈ উঠি তাৰ পিছত চাঁহ টো বনাই খাম আৰু
উম উম।
উম।
চনোবা আহিব চাগে
অ চনু বা আহিব বিয়াত আহিব এই বাবু বহুত উৎপাত আমাৰ বাবু চনোবাৰ ল'ৰাটো তাকতো একদম অকলে চম্ভালিবই নোৱাৰি। এনেকুৱা মানে বদমাছ হৈছে সি। যি দেখে তাকেই লাগে তাক অ নহয় তাৰ উৎপাতটো বেছি অলপ ঘৰতে থাকি থাকে ন সেইকাৰণে উৎপাত হৈ উৎপতীয়া হৈ গৈছে সি নাই দুবছৰ হ'ল দুবছৰ বেছি হ'ল।
অহঁ সৰু বহুত।
বছৰ, আঢ়ৈ বছৰ মান হ'ল তাৰ।
উম!
উম! মোৰ বিয়ালৈ আৰু অলপ ডাঙৰ হৈ যাব আৰু সি।
উম! তিনি বছৰমান।
তিনি বছৰ মান নহয় দিয়াচোন, ফেব্ৰুৱাৰীতহে জন্ম। অহা বছৰ হ'ব আৰু তিনি বছৰ তাৰ। অ'! আমাৰ মাইনাই, নেহা বাৰ মাইনাই হ'ব সেয়া কি বুলি কয়, আঠ মাহ মানৰ হ'ব মোৰ বিয়ালৈ।
উম! ভালেই হ'ব দিয়াচোন। অকমান হ'লেও
অকমান হ'লেও বহিব পৰা হ'ব।
উম! উম!
উম! তাই একদম পুৰা সেই অলপ এতিয়া, পাঁচ মাহ, কালিৰ পৰা, আজিৰ পৰা ছয় মাহত সোমাইছে আৰু তাই।
অ'! অ'!
হ'ল।
তাকে,
ডাঙৰে হ'ল আৰু আমাৰ মাইনাজনী। হা!
ঠিকে আছে দিয়া।
অ'! দিয়া পিছে মই অলপ দেৰিকে ফোন মাৰিম দিয়া তোমাক ন'।
অ'! ঠিক আছে, হ'ব দিয়া।